অ'! খবৰ কেনেকুৱা? এ, আছোঁ আৰু। আছোঁ আৰু।
পিছে আজি বতৰ?
বতৰ আমাৰ ফালে, পূৰা ৰ'দ দিছে দেই! কি ক'বা আৰু, - পূৰা ফাটা-ফাটি।
ৰ'দ দিছে তোমাৰ ফালে, ৰ'দ দিছে? আমাৰ ফালে, বতৰটো ধেমেকই থেছে, বৰষুণে দিব নেকি!
অ'! পিছে, খোৱা-বোৱা?
পিছে, খোৱা-বোৱা যে কৰা হ'ব, হ'ল দেই। তোমাৰ হ'ল নাই?
অ'! মোৰো হ'ল দেই।
নাই, আজি
এতিয়া খালোঁ আৰু যাষ্ট। এতিয়া, উঠিছোঁ খাই- বৈ।
অ' অ'! পিছে, আজি কি কি খালা বাৰু?
তেনেকে বাৰু এনেকে শাক, কবি, আলু ভাজি এনে কোৱাই আৰু দালি। মা- দেউতাৰ খবৰ-খাতি খবৰ, খবৰ, মা-দেউতাৰ খবৰ কেনেকুৱা?
খবৰ-খাতি যে, বৰ্তমানলৈকে ভালে আছে, দেই।
অ' অ' অ'! মোৰো ভালে আছে।
নহয় এ, অলপমান আগতহে, দেউতাৰ অলপমান প্ৰব্লেম আছিলে, হাতত পাণ পৰোঁতে, হাত হাতখন কাটিছিলে।
অ' অ' অ'!
এ, হাতখন এতিয়া চিলাই, চিলাই কৰা হ'ল। এতিয়া, এতিয়া বৰ্তমান ভালে বাৰু।
উম, উম, উম।
ভাইটি অলপমান জ্বৰ, জ্বৰ উঠি আছে। জ্বৰ, মূৰ বিষ বোলে।
উম, এইটো হৈয়ে আছে, এতিয়ানো, বতৰো যি, পৰিৱৰ্তন দেখা গৈছে ন'! এতিয়া আৰু।
হয়, হয়, হয়! ক'বলৈ গ'লে, এই বতৰ এ, পৰি যথেষ্টখিনি মানুহৰ অসুবিধা সৃষ্টি কৰিছে।
উম, উম! ন' বন্ধু সেই, আজি বিজনেছৰ পৰা, এটা অলপ আলোচনা কৰিম বুলি ভাবিছোঁ ক' ন'?
অ' অ'! ভাল-ভাল।
অ'! পিছে তুমি, বিজনেছ কৰি ভাল পোৱা নে, না চাকৰি কৰি ভাল পোৱা?
মই যে ক'বলৈ গ'লে বহুত ভাল পাওঁ দেই বিজনেছ কৰি পিনি কাৰণ তাত কোনো ধৰণৰ মানে বেলেগ এজনৰ তাৰ মানে ওপৰত তলত কাম কৰিব লগা নহয়
অঁ অঁ সেইটো যে কাৰেক্ট কথা দেই
কাৰণ তাৰ মানুহ এজন স্বাধীন মানে একদম নিজৰ মতে কাম কৰিব পৰা যায় তেতিয়া
উম সেইটো হয় বাৰু অঁ
লাভ লোকচানটো বেলেগ কথা বাৰু
উম উম মোৰ বিজনেচটো ভাল লাগে মোৰ প্ৰায়বোৰৰ লগৰ মোৰ বিভিন্ন ধৰণৰ বিজনেছ কৰিছে যেনে ফাষ্ট ফুড আৰু ফাষ্ট ফুডৰ পা আদি কৰি আদি কৰি যেনে তোমাৰ এ পাতৰ ব্যৱসায় হওক কিবা তামোলৰ ব্যৱসায় হওক বা সকলোতে আজিকালি মোৰ লগৰবোৰে এনেকুৱা মানতে বিজনেছ কৰি আছে মইও ভাবিছোঁ এ এটা চাহপাতৰ বিজনেছে কৰো নিকি
অঁ চাহ পাতৰ বিজনেজটো ভাল কিন্তু
অ
সকলো কলেজ চাহপাত এতিয়া বিজনেচটো কেনেকা ধৰণে কৰিব এতিয়া না চাহপাত দিব যাবা না চাহপাত নিজে নিজৰ ঘৰতে ঘৰতে উম তুলি পিনি দিবা নে
মই চাবা মই ভাবিছোঁ এ চাহপাতটো তুলি কিনি ন ফেক্টৰীতে দি দিওঁগে বুলি ভাবিছোঁ
ভাল ধৰ এতিয়া ফেক্টৰিত দিলে কিন্তু বহুতে সুবিধা হয় কিন্তু ফেক্টৰীত দি দিলে
অ অ
কিন্তু তাক কিন্তু ডেইলি তাক কিন্তু স সদায় কিন্তু যা যাব লাগিব ক
অঁ সেইটো হয় বাৰু যাব লাগিব কিন্তু বিনেছটো আও নিজে যদিহে বিজনেছটো কৰো বুলি ভাবিছ যদিহে পাতৰ জ মূল্য যদি বিছ টকা হয় ন এতিয়াতো পোন্ধৰ টকা নিজেতো পাঁচ টকা থ'বই লাগিব গাড়ী ভাড়া হওক বা আৰু যোৱা যোগালী এইবিলাক খৰচ অঁ
হয় হয় বন্ধু ক কথা এটা কওঁ কথা এটা কওঁ, এ এ বধি থাকি যে বে ব্যৱসায় সৰু ডাঙৰ একো নাই চব একে সমানেই
অ অ অ হয়।
কিন্তু কিন্তু এতিয়া লাভালাভটো কেনেকে কৰে এতিয়া নিজ নিজৰ মূলটো কেনেকে আনে সেইটো এতিয়া নিজৰ ওপৰত কথা।
অ সেইটো যে হয় ন নিজ অ
তুমি এতিয়া ভালকে যদি বস্তুটো মানে যিমানে ভালকে বেচিবা বাহত সিমানে তোমা মাছ লাগিব।
উম উম উম
তুমি যদি
উম
হেল্ল'
অ
অঁ ক অঁ তুমি যদি এতিয়া যদি দোকানৰ পা বস্তু যদি তুমি টো বেলেগ দোকানৰ পা বস্তু কিনি আনিবা।
উম হয়।
মানে তাত যদি কিনুতে তুমি যদি পাঁচ পাই কিনে তুমি দহ টকা কিনে তোমাৰ সেনেকে লাভ নহ'ব কিন্তু
অ সেইটো হয় অ।
তুমি যদি তাৰপৰা যদি পাঁচটা কিনে তুমি ক'বলে সাত টকা বা ছ টকা সেনেকেই সেইটোৱে বিক্ৰী কৰিব লাগিব।
অ অ।
তে তেতিয়াত অ
আৰু সেই প্ৰতিটো যদি মই বিজনেছ কৰোঁ বা কৰিলোঁ কৰিছোঁ বা, অহ সাৰ মাৰিব সাৰ মাৰিব নালাগিব কিয়নো এই আজি লাভ হ'ল কালিনো লোকচানেই হ'ল মই এৰি দিওঁ নেকি বিজনেছটো বুলি সেনেকুৱা নহয়। বিজনেছ হৈছে উ লাগিয়ে থাকিব যোনটো কামল সফল নোহোৱালৈকে সেনেকুৱে বিজনেছ বিগনেছ
হয় হয় বন্ধু ক'বলৈ গ'লে এই বিজনেছত লাভ লোকচান থাকেই।
উম উম হয় বা
আমি বিজনেছটো এদিন লাভ হ'ব, এদিন লোকচান হব। তাৰ কাৰণে এতিয়া সেইটো বিজনেছত যিটো তুমি এতিয়া কৰি আছা
উম উম।
তাৰ ফলতে তোমাৰ তোমাৰ ঘৰৰ মানুহৰ বা সকলোৱে তাৰমানে তোমাৰ লগতে আৰু কেইজন মানুহৰ পেট পোৱা চলি আছে।
অ অ।
ত তুমি যদি সেইটো বিজনেছ যদি এৰি দিয়া অন্য এজনে কিটিয়া কৰিব সেইটো সিহঁতৰ ওপৰত কোনো ভিত্তি নাই নহয়।
অ হয়, সেইটো কাৰণে বিজনেছটো কৰিয়ে থাকিব লাগে। যেতিয়ালৈকে মানুহৰ মানুহৰ লাহ লাহে লাহ লাহে গম পাব ন অঁ আমু যেজন বিজনেছমেন ন বোলে তেতিয়াহে লাহে লাহে। মানুহবিলাকো জানিব যে তেওঁ সঁচা তেওঁ সঁচা সঁচা মনেৰে কাম কৰিছে বুলি।
হয় হয় ক'বলে কওক ক'বলৈ গ'লে বিকনেছটো বহুত ভাল কিন্তু বেছিকে তুমি চাহ চাবলে ওপৰত গুৰুত্ব দিয়া আছা ন।
উম।
এতিয়া চাবা তোমালোকে তুমি এতিয়া চাবা তুমি এতিয়া ডেইলি কিমান দিয়া এতিয়া? দিনো পাঁচ, দছ, বিছ কুইণ্টেলমান।
ইমান নহয় বাৰু দুহেজাৰ সেনেকে দুহেজাৰ, তিনিহাজাৰ সেনেকে হয় বাৰু।
অঁ অঁ ভাল ভাল।
উম উম
তোমাৰ তাপা যেনো গাড়ী ভাড়াৰ পৰা মিলাই পিনি যিবোৰ মানুহ তোমাৰ লগত থ সকলো লাভটোতো সদায় ঘূৰি আহে চাগে?
অ আহে আহে, কেতিয়াবা আৰু নেকে অ সদায় আহে বুলি নক'ব বাৰু কেতিয়াবাতো নিজেটো পাতটো জ্বলি যায় আৰু বতৰোটো পৰিব তন হয় ন, বতৰ কাৰণেও কেতিয়াবা কেতিয়াবা ৰ'দ দিব কেতিয়াবা বৰষুণ দিব সেনেকুৱা কাৰণেও কমি যায় আৰু লাভ হয় হোৱাটো বাৰু নোহোৱা বুলি নকওঁ।
হয় হয় হয়।
অ অ
বৰষুণৰ এ কেতিয়াবা বৰষুণ দিব কোবা ৰ'দ দিব তেতিয়াও বাগানত মানুহে পাত ছিঙিব নোৱাৰে।
অ', অ'।
তাৰ ফলতো তাৰমানে কিছুমান মানুহে পাচিব নোৱাৰে তাৰ কাৰণেও অলপমান সিহঁতৰ অসুবিধা হয়।
অ', অ', হয়, হয়, হয় বহুতেটো উম।
যদি সিহঁতে পাত চিব নোৱাৰে তোমাক দিব কেনেকৈ।
সেইটো হয় অ'। সদায় বাৰু নহয়, সদায় বাৰু নহয় বাৰু কে কে-কেতিয়াবাহে বেছি হয় আৰু।
নাই সেইটো সেইটো বিজনেচ বা ব্যৱসায় সেইটো লাল পচান থাকিবই সেইটো। তুমি তালৈ ইমান চিন্তা কৰি লাভ নাই।
অ' সেইটো হয় অ' মোৰটো লগ বহুত, বহুতজন বিজনেচ কৰি আছিলে ন' তেওঁলোকে এৰি দিলে নেকি, কাৰণ তেওঁলোকৰ লোকচান হয় বুলি ন'। এইটোতে তেওঁ আচলতে, আচলতে এৰি দিব নালাগিছিল নালাগে কিয়নো তেওঁ সেই কামটোত, জড়িত হৈ থকাহেঁতেন বা সেই কামটো কৰি থকাহেঁতেন তেন তেওঁলোকে সেই কামত যদি এইদিন সফল হ'লে সেইদিন বা তেওঁলোক এদিন লাভ হ'লে দিন চাগে সেনেকুৱা লাগে, উম, উম।